হেল্ল' অ কি কৰি আছ।
এ হেৰি এ চুম চুমি বা সেতৰ ঘৰ পৰা বস্তু কিছুমান নিদিলে যে তাকে আনি আছো।
কেতিয়া পালেহি ফুৰিবলৈ গৈছিলি আজি।
অ পালোহি হ'ল তোৰ পাঁচটামান বজাতে পালোহি।
কিহত গৈছিলি।
গাড়ী।
হা ভোকা স্কুৰি লগৈছিল নেকি। অহ কি খালিগে। মই জেঠাই নহ'লে।
ভাত খালোঁ সিহঁতৰ ঘৰত।
বেংগোলী ছোৱালী নহয় জানো অহ,
মাছ ভাত খোৱালে।
নাথাকিলি নিকি কি।
মই চুন কাৰো ঘৰতে নাথাকোঁ।
অ মই জেঠাই হেটৰ আহিলো আজি এ অলপ বেছি টাইম হোৱা নাই, অলপ আগত আহিছো। কাইলে ৰাতিপুৱা যামগেই বাও, এই দাদাই নিলেহি।
হয় জানো।
নহয় নহয় নহলে নহয় ৰঙতি থকা ডাঙৰ জেঠাই ঘৰলে আহিছো।
অহ,
ম গম উঠিছে চাহ খালো দোকানলে আহিছোঁ।
অ ইমান গৰম উঠিছে সঁচাকে।
উম গাহৰি খাম আজি গাহৰি।
অ খাবি খাবি গাহৰি খা খাই খাই গাহৰি নিচিনা শকত হৈ যা।
হুহ
গম পাইছ।
তেনৰ আলীৰ যে ফটো মাৰিবলৈ গৈছিলি নেকি?
এ সিহঁতৰ ঘৰৰ ওচৰতে।
অ,
ওলাই গ'লো তাৰ পা পানী পুৰি খালো। তাৰপিছতে খাৰু দুপাত কিনিলো নিজে, এ এইবিলাক যে হাতৰ ৰেগুলাৰ পিন্ধিব কাৰণে এপা এ চিল্ভাৰ কালাৰ এপাত গ'ল্ডেন কালাৰৰ দুপাত কিনিছো পঞ্চাশ টকা লৈছে।
উৱাও মেলা আছিলে নেকি?
এ নহয় এনে সিহঁতৰ হা সেইডোখৰত বহেই নহয়। তাৰপিছত অ, নহয় সেহঁতৰ ঘৰত নহয় সেহঁতৰ ঘৰত নহয় দোকানত বেলেগৰ দোকানত
অ, মই এডাল লৈছিলোঁ এবাৰ হেৰি এ বিহাৰী মানুহ নে বেংগলী মানুহ কলকাতাৰ পৰা আহিছ বেচিবলে এতিয়া তোৰ কিমান এবছৰে হ'ল কালাৰে যোৱা নাই। এও পিন্ধি যে থাকো যে এশ টকা লৈছিলে।
অ, তাৰ ওচৰতে অ',
লৈ মানে কি হল লৈ থোৱা হেতেনে ভাল হৈছে তেনেকুৱাহে লাগিছে মানে এতিয়া অকমান নিচে অকমান মানে সেই কালাৰ টো সেৰি নিচিনা হৈছে মদুৰা নিচিনা হৈছে হলেওঁ মানে ধৰিব নোৱাৰে আওঁ। দুপাত লৈ থো ল'ব দিছিলে মায়ে মই নল'লো এডাল ল'লো এইবোৰ আজিকালি
বেলেগ খাৰু এপাত পিন্ধিছিলোঁ কিন্তু কালাৰটো গুচি গ'ল তাৰপিছতে
পিন্ধি ভাল লাগে অ,
তাৰ পা কালাৰ বিচাৰি মই মানে বিচাৰি পোৱা নাই তাৰপাছত এপাৰ গল্ডেন কালাৰ এপাত এনেকুৱা আনিছোঁ পঞ্চাশ টকা লৈছে।
উম, মই এনেকুৱা এতিয়া লাগে মোক মানে বাপেৰেকে ফোন কৰি আছে বেপাৰীতো কেতিয়াহে নাজানোপায়।
অ, এনে অকমান ওলাই গলো ভাত পানী খাই মেলি মানে তা দেৰিকেহে বাৰটা বজাতহে গৈছো বাৰটা বজাত গৈছোহে মই।
কি কৈছা?
আৰটা বজাত গৈছো হে।
অ, বাৰটাত অ,
বেছি টাইম থকাই নাই।
ইচ -স্কলাৰশ্বিপ যে আমি যে দিছিলোঁ ফৰ্ম
অ',
এ সেই ইহঁতৰ হেহঁতৰ ঘৰলে আহিছো বৌ -বৌহতৰ ঘৰলে আহিছো মানে দহ হাজাৰ দিব বোলে।
সোমালেই হ'ল আৰু।
উম, মোৰ তাকে খেলি মেলি হয় এ বি এ আৰু এম এ কৰা বিলাকক দহ হেজাৰ পিছে হাই ছেকেণ্ডৰী নহয় হাই ছেকেণ্ডৰী নেকি হাই ছেকেণ্ডেৰী পাছ কৰা নাই হাই ছেকেণ্ডৰী হাই ছেকেণ্ডৰী পঢ়ি থকা বিলাকক পাঁচ হাজাৰ
অ, হ'ব আমি দহ হেজাৰ পালেও হ'ব দে। অহ',
দহ হাজাৰ - দহ হাজাৰ পালে হয় পাই কিছুমান।
অ, সঁচাকে ম‌ই যদি দি পাওঁ আৰু তই পালোওঁ মই নোপাওঁ মোৰ আজিলৈকে পায়ে পোৱা নাই।
মইনো কেতিয়া পাইছোঁ এইচব বাওঁ?
মই নাই চৰকাৰী নামত দিছ
নহয় -নহয় মই তই নাপ তই- তই পালো কি মই নাপালো তই পালো মোক যে বুলি কলি মই কেলে মো মোক কি গালি শুনাটো
এ নহয় মোৰ আজিলৈকে মই একো বস্তু পায়ে পোৱা নাই ইমান লাকখন ভাল নহয়।
সেটো কাৰণে কৈছো অ। মই সেই স্কুটিখনে যি পালো আৰু তাৰ বাহিৰে নাই আনকি মো চাউলৰ কাৰ্ডৰো নাম নাছিলে জানা নে নাই
ইমানে মানে মোৰ
হা
ইমানে কপাল ভাল মোৰ চাউল কাৰ্ডটো আৰু নাম নাছিলে জান না আহি
অ মোৰ চাউল কাৰ্ড চাউল চৰকাৰি নামত কিবা জানা নাই চাউল কেইটা আৰু হেইটো স্কুটিখনে পলো তাৰবাদে একোৱেই নাই এই ভগৱান
তোকো এতিয়া আ ফ্ৰি কে আয়ুস্মান কাৰ্ডত বেমাৰ ট্ৰিটমেণ্ট কৰে মোৰ আয়ুস্মান কাৰ্ডো নাই
অ এতিয়া বৌয়ে কৈছো মই বোলো হেৰি ঐ এহেজাৰ মান দিবনে কেতেবা কৈছে বুলে হে নহয় থেইত এহেজাৰ দিব নিকি বোলে দহ হেজাৰ দহ হেজাৰ দিব বোলে তেনেকে কৈছে
অ অ সোমালেতো আও একেবাৰে আও
মোৰ সেই মানুহটোকে দি থৈছে অ সেইটোৱে জমা লয় তেনেকে কৈছে একো নহয় বুলি কৈছে প্ৰব্লেম নহয় বুলি সেইটোৱে জমা লৈ আছে
চবকে দিলে হলা হয় নাই আৰু স্কলাৰশিপতটো বাচি বাচি দি দিলে হলাও
সেইটোৱে সেপায়
মোক যেতিয়া বাচি লয় আও দিলেতো আও দিলে এখন কপাল বুলি ভাবিম আও
কুঁৱলিয়ে কোৱা নাই এই আমাক মানে তোৰ লগত ভাল নহয় কুৱলি হলেওঁ কোৱা নাই কুৱলিহঁত কুৱলীয়ে গম পায়ে কুৱলীহতৰ এই বমাকজনী এজনীক কি ৰেখালো সেইজনী সেইজনী কিবা নহয় জানো
কুৱৰি খুৰীয়েক নে বৰমাক মাকজনী যে
এ মোৰ কাকো নকবি হেঁতিও আমাক কয় নেকি কিবা
তই নকবি মই নো নো মই অকল তোকে কৈছো। কো আজি মুখৰ পৰা ঘপকে ফিকোলি ওলাই গ'ল নহয় পিকোৱে মোক কিমান যাৰিছে বুলি ভাবিছ মোক নকয় মানে মই দি থৈ আহিলোঁ মোৰলেতো অকমান চিন্তা মই বোলোঁ তই যে বিয়া হৈ গচি গলি এই কি বুলি কয় তোৰ হাজবেণ্ডে চাকৰি হলা এতিয়া ক'বাতো সেইবোৰ কৰিবলে দিব আমাৰ আগত দুখীয়া ঘৰত দেখা নাই তই বা হ'লেও তুমি ইমান দাহ নে বোলো দে গালি পাৰিলো তাপা কৈছে অ পস্মিতাক ক'ব পাৰ তই মোক কব নোৱাৰ অমুক তামুক অ ৰাতি মোলেকেও লিখি থৈ দিব পাৰ এয়াহে তোৰ বান্ধৱীয়ে ধেই কিবাকিবি কৈছে মই কলো আই তই বিয়া নোহোৱা হলে তোকো কলোহেতেন তই এতিয়া হলি আও
তাই এতিয়া গিয়েকে চৰকাৰী হেৰি নকয় জানোঁ সিহতি কৰ্ট মেচ কৰিছে ওলাই যাব নহয়
মই বোলো টো এইখন ওলাই যাওঁ পাছত বোলো সেই কৈছে বোলে মই বোলো চাইন লৈছে নহয় মই কি তো এয়াত তো ভাগৰ চাইন মাৰি থৈ আহিম নি তাপা কৈছে চাইনটো
হেল্ল' তাই এতিয়া চাইন কেনেকে মাৰি দিম নিজে আমি
ফচি মৰিবলে মই নালাগে থ
তাই এতিয়া গিয়েকে চৰকাৰী চাকৰি কৰে পাই এতিয়া তই ইমান মাৰি নাথাকিলেও হয় আও
হয় তাই ইমান পইচা পায়ে থাকে হলেও ইমান হেৰি
আও এনেও দিয়াকে নিদিয়াকে নাথাকেই দেখোন দিবই চাগিন তাক সেইটো মোবাইল কিনি দিছে হেৰি দিছেই
উম
জুজনাহে বেলেগ আও আজিকালি
জোচনা সেইটোৱে চাকৰি পালে নে
নহয় জুচনা জুচনা কালি গেট ত বাৰ্থডে আছিলে যি দিয়েও তো দেখিলে মোৰ এটা ষ্টেটাচ পৰিলে আৰু যেনেকুৱা ভুল ভুলকে লিখিব অকল গিৰিয়েকৰ হাবি হাবি পাও হাবি হাবি অকল সেনেকেই থাকিব আও
বোৱা নে?
অ কেনেকুৱা ফটো দিছে তোক কালি তোক ফটো দেখা হলে তো কি কি ফটো দিছে ঔ ৰা নে ফৌট- ফটো মাৰিছ তো কিছুমান ফটো মাৰা সেইবোৰ ষ্টেটাচটো দিলে হয় আৰু পৰা ইমান সেই
মোৰ মুঠতে নিজুত মইনা আচনিটো লাগে তাছত একো নালাগে।
এবাৰ নিজুত মিনা পুৰাম দেই।
আমাৰ কলেজত নিদিয়ে অ আমাও আমাও
হব তোমালোকো স্কুটি পাইছা নহয় এতিয়া কিহৰ নিজুত মইনা লাগে।
বহুত কিবা ফটোৱাত আছে। এতিয়া দুবছৰ হৈ গ'ল দিব পায় এম এ পঢ়াবলেক ভাল। দুমাহত পাঁচ হাজাৰ হৈ যায়চোন চাৰি মাহৰ দছ হজাৰ।
এতিয়া নিজুত মইনাও কমালে নহয় এহেজাৰহে দিব।
কিহৰ?
ই জুত মইনা এহেজাৰ দিব।
এম বি এ পঢ়াখিনি নে?
অ চবৰে এহেজা নিজুত মইনা বাবু আচনি চব এহেজা।
ত নিউজ পোৱা নাই নেকি আৰু এতিয়া এতিয়া যে ছেভেন চেমিষ্টাৰ এইট চছেমিষ্টাৰ কাৰণে অখিল গগৈ কেনেকৈ দিছে দিখিছা নাই নিউজ
উম সেইটো চাৰি বছৰ নকৰিলেও হ'ব বুলি কৈছে। তাৰ পিছৰ নকৰিলো তিনি বছৰ কৰিলো মানে হে এ পি এছ চি ন কাৰণো সেই যে কিয়া এনে বিতৰ্ক হৈ আছে তেতিয়া কৈছে মানে চাৰি বছৰ ৰাও তিন বছৰ এইটোৱেই কথা তেনেকে কৈছে।
চাৰি বছৰ হেনো যদি পঢ়িবলে হয় তোৰ যেনেকে ৰিচাৰ্চ পেপাৰখন বাৰ হাজাৰ ৰিচাৰ্চ পেপাৰ খনৰ এডমিশ্যন কৰিব কাৰণে এমাহৰ মানে এডমিশ্যনটো পোন্ধৰ হেজা- ত পা ওপৰহে হ'ব হেনো।
এইটো হেৰি ক সেই তোৰ আমাৰ এতিয়া ছিক্স চেমিষ্টাৰ পাছত চেভেন চেমষ্টাৰ পৰা সেই এ কি বুলি কয় এম এ নহলে বি এডৰ নিচিনা হ'ব।
অ বি সেইটো কৰিদে ডাইৰেক্ট পি এইচ ডি কৰিব পাৰি বি এইড চেমিষ্টাৰ ছেভেণ্ড চেমিষ্টাৰ কৰিলে। কিন্তু সেই তাৰ ফৰ্ম ফ্লাবো ল'ব আৰু এইবিলাক বহুত নিয়ম আকৌ এতিয়া অখিল গগৈ কৈ আছে নহয় ছেভেন ছেমিষ্টাৰ এইট ছেমিষ্টাৰ দিছে নাক- ক্লাছ ৰুম আছে না টিচাৰ্ছ আছে হয় ৰিচাৰ্চ পেপাৰ কাৰণেনো ক'ত মাষ্টৰখন আছে।
অ সেইকাৰণে নকৰাই ভাল এবছৰ এনে এনে গাতদাত ভাল সেইহতে কৰিছে আমাৰ লগৰ কেইজন কেইজনীমানে হেতৰ হেৰিও নাপাতিলে
কৈ ব।
আমাৰ লগৰ এজনীয়ে কৰিব এতিয়া ৰুম ললেই তাই বোলে। চাবে এই চাৰি বছৰ কৰিম মৌ কৈ থাক ৰ উ তোৰ আজি লগৰজনীৰ ঘৰ কোন কোন আছে ঘৰত? তই যে কৈছিলি আজি হেত ঘৰত কোন‌ কোন আছে।
এহঁতৰ লগত আহিছিলে বা বাপেক তাৰপাল ভেৰিত ল'ৰাটো
কি আহিছিলে আকৌ কোন কোন আছে বুলি কৈছো আকৌ কি আহিছিলে? সেই নহয় সিহঁতৰ ঘৰৰ মানুহ কিমান আছে সুধিছো?
অ হেতৰ ঘৰত হেৰি তাই, মাক-বাপেক, তাপাক টা দুটা আছে ককাইটো মানে এনেকুৱা বেমাৰী টাইপ আৰু মানে অ মাকজনী আৰু বায়েক আছিলে বিয়া দিলে। তাৰপিছতে ভনীয়ে তাইৰ টুইনচ জনী সেয়াহে কৰিলে ঢুকালে।
অ অ সিহঁতৰ লালুকৰ পৰা সোমাই যাব লাগেনে?
লালুক মানে সেই এই বগলী চাইডে যে যায় যে হাৰমতি পাৰ হৈ
বং বগাল মৌৱাও ফালে
এই বগ বগলী -বগলী নদী যে
চিনি নাপাওঁ বগলী নদী।
এই বগলী নদী পাৰত।
কেলে লালুকৰ কালি নে পৰহি লৱা এটা মাৰি পেলোৱা নাই জানো হেৰি চেচাত অ' সেই দুটা দুটা লুকাই আছিলে নহয় লৰা। ধৰাই পেলালে পুলিচে হেৰি ধৰিলো পাহাৰত সোমাই আছিলে দুটা।
লগৰ ল'ৰায়েহে মাৰিলে।
অ' সিহঁতৰ জহতে আমি এতিয়া ফুৰিব যাবলে নোৱাৰা হৈছোঁ।
হে এইটো কি বুলি কয় চেঁচা সেই ৱাটাৰ ফলত মাৰিছে।
অ' দুটা লুকাই আছিলে দুটা বিচাৰি পালে হেনো।
অ' হয় সেহেতকো মাৰিয়ে পেলাব।
উম।
তাকেহে। বহুত গৰম উঠিছে অ '
সঁচাই বহুত গৰম দিছে।
তই, এই গম ইমান গৰমত ভাল ঘূৰি ফুৰিছ দেই।
গলো আৰু যাবলৈ নাপাওঁ নহয়, আৰু একে কলেজ খুলিলেতো।
চুমে এনেই হাৰমতিলে যাব হেৰি কৰি আছে আমুক -তামুক বুলি কবনে ঢেৰ -ঢেৰনি কোবালো। বোলে হেৰি নেলাগে কৈছিলে।
উ, সেই।
এই আৰতি বায়ে যে ষ্টেটাছ। আৰতি বায়ে যে ষ্টেটাছ লগাই থৈছে, কাষৰ ধৰিত্ৰী একেবাৰে কাষটোৱে নেকি দৰাটো। অ' ধুনীয়া আকৌ।
দেখিবলে ধুনীয়া আছে।
অভ এই ভেটেনেৰী ডাক্টৰ নে।
অ'
অ ' ধৰিত্ৰী বা মানে ধৰিত্ৰী বা তকৈ ওখধৰিত্ৰী বাতকৈ। কি মানে।
এ ওখ মই তাইক সুধিছো তোৰ লাজ লাগিছে নাই মই আহি পিনি লগ পাইছোহি নহয়।
উম ভাল ল'ৰা এটা পালে। ভাল লৰা এটা পালে বোলো।
অ 'ভালে পাইছিলো আকে।
কোন কোন আহিছিলে সিহঁতৰ ঘৰৰ মানুহ।
মাক বা অ', বাপেক মাক নাই বাৰু সি তা বা বায়েক ভিনিহিয়েক, বায়েকৰ ল'ৰাটো ছোৱালীজনী।
অ', মাক নাই নি।
নাই, বাপেকে সিয়ে, বায়েহঁতকো বিয়া দিলে বাইেক দুজ
বা এখন কপাল হয় তেতিয়াহ'লে। আমাৰতো মানে ভ-ভ ভাল মানে হিষ্ট পুষ্ট ভাল
উম, ভালেই আছে।